হেল্ল' কি কৰিব।
অ মই হেৰিয়ে কৈছো অ বাবামীয়ে কৈছো চিনি পাইছানে মাত্ৰো অ অ কি খবৰ
মোক ভালে দিয়া তোমাৰ কোৱা।
মইয়ো আছো বাৰু ব্যস্ত। আৰু উ মানে কি ব্যস্ততাৰ মাজেৰে ধৰা।
কাম বন বাকী
বাকী কাম বন এতিয়া বৰ্তমান একো কৰা নাই কিবা কিবি পৰীক্ষা চৰীক্ষা দিম বুলি ভাৱিছো এক্সাম দিম তেনেকোৱা আৰু
তেনে
ঠিকে আছিলে এখন তাকে চাইছো কিন্তু এই মোবাইলতে চাও কেতিয়াবা কিবা ইটো সিটো এনেই আৰু উম কোনো মানে নিৰ্দিষ্ট কোনো হেৰি নাই তাৰ মানে গম পাইছ নে
অ
তুমি তুমি কি কৰি আছা এতিয়া কোৱাচোন বাৰু তুমি কি এতিয়া কিবা কৰিবানে নে তেনেকোৱা কি ভাবিছা
কিবা কিবি কৰিব টো লাগিবই আজিকালি ইণ্টাৰভিউ যি ওলাই আছে ধৰাচোন চবে এপ্লাই ধুনীয়াকে কৰিয়ে আছে চবতে
মইতো আগতে দুটামান দিছো পোৱা নাই বাৰু
অ কিষ্মতো লাগিব বুইছ নে নাই পাবলৈ হ'লে ভাগ্য লাগিব
সেইটো কথা কপালো লাগে দেই চেষ্টা টাও লাগে কঁপালো লাগে দুইটা লাগে ন দুইটা লাগে সেইটো এটা কথা হয় কিন্তু কথাটো
বহুত ইম্পৰ্টেনট কপালে খেদে নহয় গম পাইছা নে চব বিলাক
মানে কি চেষ্টাও লাগে কপালো লাগে সেইটো আৰু
হয় হয় হয় তুমি ঠিকে কৈছা আৰু আজিকালি দিনত চব পাবলে ইমান অ যি মানুহে
সহজ নহয় সেই
কাৰণ এ তুমি ধৰাচোন দশ লাখ পাঁচ লাখ মানুহে ইন্টাৰভিউ দিয়ে তাৰ মাজতে এটা দিবলে হয় নহয় বাও
উ টো কেলে নহয় হয় আক চাহ খা খালা ছাগে ন
অ চাহ তাহ খালো খালো
আমাৰ ভাতিবেলা খালো আকৌ বনালে সন্ধিয়া আমাৰ ভাটাৰ সন্ধিয়া চবে খায়েই আকৌ ভাতিবেলা খাই আকৌ সন্ধিয়া খাই
অ আমিও সন্ধিয়া খালো বাৰু অকমান ওলাই গৈছিলো
ন
ওলাই গৈছিলো অ ওলাই গলে ত মনটোও ভাল হয়
ভাল লাগে ভাল লাগে অ ভাল লাগে বাকী তুমি টিউশন কৰা নেকি
টচন নাই অ এতিয়া পাবলৈ নাইকিয়া হৈ আছে না আজিকালি ল' ছোৱালী পঢ়াতটো ডাঙৰ কথা নহয় ভাবিছো নিজে তাই গৈ পেলাই একো নহলে লাষ্টত অপচন সেইটোোৱে থাকিবগে আৰু
মই কৰিছো দুটামান লগাই লৈছো
ভালেই কৰিৈছা
এ নহলে নহয়ে আৰু হাত খৰচো ওলাই কিবা এটা হয় নে নহয় কোৱাচোন কিবা এটা হাত খৰচো ওলায়
তাকে উপায়তো নাই কিবা একো নোপোৱাতকে সেয়া কৈ থকাই ভাল
মাহঁতৰ ভাল নে খুৰীহঁতৰ
মাহঁতৰ ঠিকে আছে তোমালোকৰ ভাল
অ আছো আছো আছো ঘৰতটো ভালেই বাৰু মাৰ অকমান মাজে মাজে গা ইটো সিটো হৈ থাকে বিষ বেমাৰ আছে মা
এ এইবোৰ থাকেই আৰু বুজিছা এইবোৰ চবেই থাকে সময় হলে হব খোৱা ম আৰু নহ'ব জানো
কেলে নহবনো আমাৰ চাগে বেছিহে হ ইয়াই সমানে কৈছো হেই আমাৰ বেছিহে হ'ব কিন্তু তুমি চাবাচোন কাৰণ আমি মানে কাৰণ কি জানা তুমি এইটো ভাবা নাই বাৰু মই ভাবো আমি মানে কিমান এতিয়া আমাৰ মাহঁতে যিটো খাদ্য খাইছিলে আমি পাইছো জানো সেইটো খাদ্য?
নাই, নাই, নাই আমি জান নাই এতিয়া চব বস্ত
উম উম উম উম উম উম উম মই- ভাবো এইটো ভাবো কিন্তু আৰু সেইকাৰণেতটো ৰিয়াই এটা কথা ক মই আজিকালি মানুহৰ গড়ইকতো সেইকাৰণে ক'ম আগৰ দিনৰ মানুহ বিলাক ন আমাৰ ককাহতে কিমানো জীয়াই আছিলে বা
এ আগতে আৰু এটা কথা কি জান নাই আগতে আৰু এটা কথা কি জান নাই আগতে ধৰা এই মানুহ মাছলে যায় নহয়। এই ম আছছে ওচৰ চুবুৰীয়া চবেই খাব লাগে। াপ এটা গলেই হ'ল অ চব্জি কোনোবাই কৈ দি এতিয়া দিব জানো এতিয়া তুমি কিনি খ কব লাগিব আৰু সেই কিনি খোৱা কিনি সাৰ মাৰিহে বেচে।
অ আজিকালি হেৰি মাছো দিয়ে।
এতিয়া আমাৰ ঘৰত ধৰা ধানৰ খেতি ধানৰ খেতি কৰে নহয় ধানৰ খেতিতটো আমাৰ সাৰ দিয়ে নহয় পোকে নাখাবলৈ কিবা নকৰিবলৈ সেইবোৰ জানো ভেজাল নহয় জানো?
কিয় ন
গ্ৰোথ ভাল হ'বলৈ বস্তাতাত নাই আমাৰ জানানাই?
আচৰীত লাগে ন?
আচৰিত আচৰিত আগৰ দিনৰ লগতো আজিকালি নিমিলো আৰু।
সচা কেদেই।
কোনোফালে নিমিলা। অ উপায়ো নাই নহয় চব তুমি মিলাব মানে মিলাবও নোৱাৰা নহয় গম পাইছা নে নাই? কাৰণ আজিকালি মাটিবোৰ সাৰুৱোৱা নহোৱা সাৰ নোহোৱা হল নহয় কাৰণ সাৰ হবলৈ হলে তুমি তুমি সাৰ হবলৈ হলে ফাৰচ কথা আজিকালি গৰু পুহিব লাগিব কাৰ ঘৰতনো গৰু আছে? আজিকালিতো কাৰো ঘৰত গৰু নাই ছাগলী নাই কিছুমান গাঁৱৰ জেগাতহে ধৰা এঘৰ দুঘৰত পাবা।
উম উম উম সেইটো হয়।
এনেনো কত পাবা?
সমস্যা হৈছে দেই ন?
উ বহুত ডাঙৰ সমস্্যা। উপায় নাইকা হৈ গৈছে আৰু কাৰণ কৰ পৰা চবজি পৰা ধৰি মানুহে চব ভেজালে খায় পানীকনো আজিকালি ভেজালেই হৈ
উম চব চব এই মিনাৰেল ৱাটাৰ বট উম মিনাৰেল ৱাটাৰ বটলতো ভেজাল থাকে ন।
অ তুমি জানানে আ আমাৰ দাদা এজনৰ আজি খবৰ পাইছো কিডনী প্ৰব্লেম হৈছে। মানে কিডনি ফাইভ পইণ্ট কিমান হৈ গল, চুগাৰ আছিলে কিডনি ফাইভ পইণ্ট কিমান আছি কিমান হৈ গল ফাইভ পইণ্ট কিমান দাদা আমা আমাৰ ঘৰৰ চবতচে ডাঙৰ দাদা মানে মোৰ ওপৰত। তাৰ ল'ৰা, দাদাৰ বয়স কিমান হ'ব বাৰু ফিফটি প্লাচ ধৰা। ফিফটি থ্ৰী ফিফটি ফ'ৰ এনেকুৱা মানৰ তাৰপিছত। এতিয়া মানে ডায়ালিচিছৰ কথা কৈছে। এ তেল ঠিলে লৈ গ'ল যেনিবা। অ অ দিল্লীলৈ গল তাৰপিছত ডায়েলাইচিছ নকৰিলে কিডনি ট্ৰেঞ্চপেলেন্ডৰ। কথা কৈছে। দিল্লীত মানে ডক্টৰে ট্ৰিটমেন্ট নকৰো বুলি কলে অ মিলিব লাগিব নহয় কিন্তু মানে। পৱা পোৱা বৌয়ে কৈছে বৌ মানে আমাৰ প্ৰিন্ঞ্চিপাল কৰে ভাইচ প্ৰিন্ঞ্চিপাল তেওঁ গতিকে পইচা পাতি অলপ আছে বা দাদাও ভাল চাকৰিয়ে কৰিছিলে সেইটো কাৰণে বৌৱে কৈছে যে উ তেওঁ কিডনী বিচাৰক যদি কোনোবাই দি দিবলৈ লয় মই পইচা মই এৰেঞ্জ কৰিম এনেকে বুলি কৈছে এতিয়া কথা হ'ল কিডনীটো সেইয়াই তুমি কোৱা নিচিনাকে পাব লাগিব নহয় জোখে মাখে চব। আৰু এতিয়া আমাক আমাক খুৰা আমাক খুৰা এজনে কৈছে। কিডনী পোৱটো ডাঙৰ কথা নহয় আৰু। তাৰ মানে উ যত থাকে তেওঁৰ তেওঁৰ ওচৰতে তেওঁলোকৰ সমাজৰে আৰু তেওঁলোকৰ আটা দেউতাৰ সমাজতে মানে তাতে মানুহ এগ মানুহ এজনৰ ঘৈণীয়েকে মানে কিডনী ট্ৰান্সপ্লান্ট কৰিছে মানে তেওঁ বাহিৰত গৈ কৰি আহিলেগে। কিন্তু বোলে। তেওঁ কাম চাম কৰি ফুৰিব পাৰে কিন্তু নাম নামঘৰক ভোজ হওঁক বা
মানে হেভি টান কাম মানে টান কাম বিলাক কৰিব নোৱাৰে ন বস্তু
নোৱাৰে নহয় আৰু নহয় খাবও নোৱাৰে কোনোবাই উদঙাই থোৱা খানা খাব নোৱাৰে অ উদঙাই থোৱা খাব খানা খাব নোৱাৰে একদম ধুনীয়াকে ফ্ৰেছ খানা বনাই খাব লাগিব আৰু পানীও ভাল পানী খাব লাগিব মানে মিনাৰেল ৱাটাৰ। তাৰ বহুত সাৱধানতা আৰু খোৱা বোৱা মানে বহুত বহুত মানি চলি চলিব লাগিব আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ দাদা অকলে থাকে। দাদা অকলে থাকে বৌ বেলেগ জেগাত থাকে।
মানে চাকৰি সংক্ৰান্তত নে।
চাকৰি সংক্ৰান্তত অ গতিকে মানে মিলাই চলিবলৈ দিগদাৰ বৌ দাদাৰ বাৰু কাম কৰা মানুহ এগৰাকী আহে কিন্তু কাম কৰা মানুহ আহিলেও তেওঁৰ যিবিলাক কাম তেওঁ সদায় মানে প্ৰাইভেট জব কৰে তেওঁ ভাল চাকৰিয়ে কৰে বাহিৰে বাহিৰে ঘূৰি ফুৰিব লাগে মানে তাত ধ কোনে বনাই খুৱাব বা তাত বাহিৰা খানা খাব লগা হয়
মই ইচাহ পৰিছে ন আৰু এটা কথা ক জ্বলন্ত সমস্যা হৈছে এতিয়া ডাঙৰ কথা চিচ বা এনেকুৱা কিছুমান আৰু
অ ভয়ানক ভয়ানক এইটো বহুত ভয়ানক
আৰু কোনো বয়স ন মানে জানা বেমাৰে
অ
আৰু প্ৰেছাৰ ষ্ট্ৰক এইবছৰটোো বহুত আমাৰ ওচৰে পাজৰে বহুত প্ৰেচাৰ ষ্ট্ৰক হাৰ্ এটেক এই দুটাত উ বহুত মানুহ ঢুকাইছে অ ইমান কম বয়সৰ মানুহ মানে কি হব
বহুত বহুত এতিয়া বহুত বেয়া লাগিছে আমাৰ ব বৰ্তাই মানে কৈছে আৰু যিিকেইদিন থাকে যদি কিবা একো নহয় ঘৰলৈকে লৈ আহ মানে কিমান দুখত ক'ব লগা হৈছে কাৰণ আমাৰ বৰ্তা অ প ক আমাৰ বৰ্তা তুমি বিলিভ কৰা আমাৰ বৰ্তা বহুত ডাঙৰ মানে বহুত বয়স হ'ল প্লাছ নাইন টি ফাইভ নাইটি ছিক্স তেনেকুৱা মানৰ কিন্তু আমাৰ বৰ্তা এতিয়া বহুত মানে ভাল হৈ আছে মানে এতিয়াও কোঠা আমাই খৰি ফালি দিয়ে ধেৰ ধেৰ খ গছ কাটি দিয়ে কুঠা মাৰি খ খৰি ফালে চব কাম কৰিব পাৰে ঘুৰি ফুৰে আমাৰ ঘৰৰ মানে ভাই ককাই ভিতৰত মানে মোৰ দেউতাৰতো বয়স আছে ন গতিকে আমাৰ দেউতাতকো মানে সুস্থ সবল হৈ আছে একো বেমাৰ আজাৰ নাই তেওঁৰ দেহত মাছ মাংস হাঁহৰ মাংস কবাৰ মাংস ধুনীয়াকে খাই দিব পাৰে ছাগলী মাংস একো আপত্তি নাই কিন্তু পুতেকৰ যেতিয়া এনেকুৱা এনেকুৱা অৱস্থ হ'ব গতিকে সেইটো দেউতাকক কিমান দুখ লাগিব কানা কুটা নিচিনা হৈ গৈছে আৰু ঘৰ পৰিৱেশ আৰু তেওঁ মানে দাদ দাদাজনে গোটেই ঘৰখন বৰ্তাৰ বাৰু ৰিটায়াৰ হোৱা চাকৰি আছে কিন্তু হ'লেও মানে ভায়েক ককায়েক চবকে তেয়ে একদম মীমাংসা কৰিৈতে ঘৰ দুৱাৰ বনোৱাৰ পৰা বুলি সেইজনেই কৰিছে চব
উম
আৰু এনেকুৱা নহয় নিজৰ কথা ভাবে মামাহঁতৰ ঘৰটোো ওচৰতে গোটেই মামাহঁতৰ ঘৰৰ কাৰোবাৰ বেমাৰ হৈছে পইচা দিয়া ঘৰ বনোৱা কিবা কৰা চব কৰে মানে তাত যে মই অ বজাৰ চজাৰ কৰ'ৰবাত সস্তাত ধেই বস্তু চস্তু কৰ'ৰবাত পালে, বাহিৰলৈ গ'লে বা ক'বাল গলে লৈয়ে আহি পেলাই চবকেই দিম আমাক ঘৰ মানুহ নিজ মাক মানুহ অ চবকে মানে এটা দুটা চুৱেটাৰ নানে বা এযোৰ দুযোৰ চেন্দেল নানে এই দহ জোৰ বিছ জুৰমানকে আনে চবকে বিলাই বিলাই যায়। একে কালাৰ এনেকুৱা দুটা কালাৰ মিলাই আনে তেনেকুৱা মানে কিন্তু এতিয়া হৈ গ'ল আৰু আৰু তাক বাচি খাবলৈও কৈছিলে।
উম উম উম
মানে কি ক
এ কি জানা আচলতে নহয় নহয় নিজৰ লগতো নিজৰ কাৰনেেও হয় কিছুমানো সেইয়াই আৰু কি কবা বাৰু ঠিকে আছে দিয়া ন অ যোৱা যোৱা যোৱা।